অঁ ভালনে তোমাৰ হেল্ল' অঁ ভালেই দিয়া বহুত দি নামত লগ পাইছো তোমাৰ
হয় দিয়া বহুত দিনৰ ময়ত কথা পাতিছো কি কি কৰি আছা
এ আছো দিয়া
অঁ খোৱা বোৱা হ'ল
খোৱা বোৱা মানে ৰাতিপুৱা চাহটো খালো এতিয়া খাম আৰু ইমান সোনকালে ভাত খালে ভাল নালাগে যে
উম অঁ হয় বাৰু
এতিয়া মহাবিদ্যয়ালয় বন্ধ হয় মানে বন্ধ নহয় পৰীক্ষা হ'ব এতিয়া লগ পাম ন তোমাক
হয় হয়
এতিয়া উম বিদ্যালয়ৰ মহাবিদ্যয়ালয় গলে যেতিয়া জল সোনকালে শুই উঠি যাব লগগীয়া হয় য়া চাহ খাই যাম নে ভাত ভ খাই যায় মান কাৰণে ভাতকেইটামান খাই যোৱা যায় এতিয়া নাই অঁ ভাত খা এতিয়া ভাত নাখাওঁ চাহে খাওঁ সেইকাৰণে
হয় হয় ঠিকে আছে কিন্তু চাহৰ বেছিকে ভাত খোৱাটো ভাল নহয় বোলে নহয় আৰু এইটো ভাত আচলতে আমি অসমীয়া মানুহৰ প্ৰধান খাদ্য ভাতেই কিন্তু মানে চাহ খোৱাটো ভাল ভাল
অঁ চাহ খোৱাটো ভাল নহয় চাহ মানে চাহ নহয় মই মানে এনেকৈ বিস্কুট পানী দিয়ে খাইছোঁ চাহ বুলি কৈছোঁ সেই কাৰণে এ বেছিকে ভাত খাওঁ মই এতিয়া একো কাম নাই ন' পঢ়া'শুনা ছোৱালী বা ল'ৰা-ছোৱালী আমি। এতিয়া ইমান তিনি টাইমকে চাৰি টাইমকে যদি ভাত খাওঁ আমি। তিন চাৰি এ মানে এতিয়া ৰাতিপুৱাও খাওঁ। দুপৰীয়াও খাওঁ আকৌ ৰাতি ৰাতিও খোৱা যায় যদি। মানে শকত হৈ যায় ন' আজিকালি বেছি শকত হ'লে বেমাৰ হয়।
হয়, হয়।
সেইকাৰণে নাখাওঁ।
হয়, মই খালোঁ দিয়ক। খালোঁ দিয়া। মই ৰাতিপুৱা উঠি ৰা ৰাতিপুৱা উঠি ফাৰ্ষ প্ৰথমতে মই অ' আপোনাৰ চাহ অলপ খালোঁ জলপান দি। তাৰ পাছত আপোনাৰ হয় তাৰ পিছত মই বেঙেনা এটা আপোনাৰ তেলতে উম, হেৰি কৰিছো আপোনাৰ ভাজি লৈছো, ভাজি
চাগৰিছা অ'।
হয়, হয় ভাজি লৈছো, তাৰ পাছত তোমাৰ সেনেকে খাই পেলাই এতিয়া আছো, এতিয়া মই মানে এফালে যাব লাগে। তাত এতিয়া যামৰ কাৰণে মানে ওলাই আছো।
ছা
হয়, হয়।
এই ভাতটো মানে সেই তুমি যদি কাম চাম কৰি থাকা
হয়।
কাম চাম কৰি থাকিলে ভাত, ভাতটো খালে হজম হৈ যায় নহয় তেতিয়া ম তেতিয়া ইমান হেৰি নহয়। তুমি কাম চাম নকৰাকে যদি ভাত খাবলৈ বহি থকা তোমাৰ কিবা বাকী একো খাব মন নযায় দুপৰীয়া ভাত খোৱা নহয়গৈ।
হয়, হয়।
সেইকাৰণে মই নাখাওঁ, যদি কিবা কাম কৰিব লগীয়া হয় এতিয়া মই খাই লওঁ দেই। নহ'লে দুপৰীয়া আহে এটা বাজিলৈকে মোৰ মানে মাথা চাথা ঘূৰাই যায়গৈ যে।
হয়, হয়। এতিয়া মানে কি হৈছে মই মানে আপোনাৰ হেৰি অ', হয়, হয় এতিয়া মানে মই কি হৈছে এতিয়া মানে আপোনাৰ মই এইফালে বজাৰলৈ যাব লাগে। মানে আপোনাৰ অ মোৰ অলপ মানে কাপোৰৰ অ মানে আাপোৰ অলপ বানিব লাগে গৰম দিনৰ নতুন নতুন কাপোৰ ন হয় হয় কোন কাপোৰ অলপ আনিব লাগে মই এইফালে যাব লাগিব যে
অ কত ফুৰিব
হয় হয় ফুৰিব যাম
ক'ত যাবা
আমাৰ মানে তোমাৰ আমাৰ কি হৈছে তোমাৰ হেৰি আমাৰ মহাবিদ্যালয়ৰ পৰা মানে এ এটা এ এটা মানে হেৰি কৰিছে এটা আধুনিক কিবা মানে এ উন্নয়নৰ মানে জেগাবিলাক কেনেকুৱা উন্নয়ন হৈছে তাৰ মানে আমি এটা মানে হেৰি কৰিব লাগে আমি মানে এটা গৱেষণা কৰিব লাগে ক'ত জেগাবিলাক কেনেকুৱা হয় হয় জলবায়ু জলবায়ু গতিকে আমিে গোটেইখিনি হেৰিত হেৰিত যাওঁ আমি আমি হেৰিত ৰাজস্থান জয়পুৰ
বহুতো গৰম হ'ব চাগে তাত
গৰমৰ কাপোৰ অলপ যাতে গাত অলপ যাতে উম অলপ যাতে ৰক্ষা পাওঁ তেনেকুৱা এটা কাপোৰ অলপ মানে ইয়াৰ পৰাই অলপ লৈ যাম বুলি ভাবিছো কাৰণ তাত তোমাৰ কাপোৰৰ দাম কেনেকুৱা হয় জেগা চাই আমাৰ ইয়াত বাৰু ঠিকে আছে তে ইয়াৰ পৰাই অলপ কিনিলে যা এসপ্তাহৰ কাৰণে আমাক মানে মহাবিদ্যালয়ৰ ফালৰ পৰা লৈ যাব ত আপোনাৰ গ তোমাৰ গোটেইখিনি খৰচা মহাবিদ্যালয় বহন কৰিছে হেল্ল' হয় আপোনাৰ মাততো আপোনাৰ মাততো শুনা নাই
হেল্ল'
হেল্ল' অ শুনিছো শুনিছো শুনিছো হয় হয় লৈ যাম বাৰু তেনেকুৱাকে কিবা এটা লৈ যাম তেওঁ আ আমাৰ ইয়াৰ গৰমতটো চাই ৰাজস্থানৰ গৰমটো বহুত বেছি মানে
বেছিতো বেছিয়ে কিন্তু তাত বোলে বেছি অ বা এজন বাজনী গৈছিলে মোৰ নিজৰে বা হয় মোৰ মাহী ছোৱালী হয় তাৰপিছ তাই গৈছিলে তাই যাওঁতে তাই কৈছিলে কৈছে হেৰি তাততো চব ঠিকে পালে জেগাবিলাকো ইমানো বেয়া নহয় ভাল লাগে
হয়
পুৰণা পুৰণা দিনৰ নিচিনা ন তাইবিলাক এইবিলাক ৰাজমহল কিবা কিবি থকা নিচিনা
হয় হয় কেনেকুৱা গৰমটো কেনেকুৱা বুলি কৈছে হয় আপোনাৰ তোমাৰ মাতটো শুনা পোৱা নাই হেল্ল' হয় তোমাৰ মাতটো শুনা পোৱা নাই অ শুনিছো শুনিছো
অ তাই ঠাণ্ডাৰ দিনতে গৈছিলে ঠাণ্ডা দিন তেতিয়া তাই আহ তাত ঠাণ্ডা ঠাণ্ডাৰ দিনতে গৈছিলে অ সিটো আছিল কিন্তু জানো তিয়া তাই বস্তুবিলাক কিনি আনিছিলে বে বেগ চেগ বিলাক ভাল আছিল দেই তাত মানে হাতৰে কৰে যে। হাতৰে নিজে পোৱা নিচিনা হয়। বেগ চেগ বিলাক বৰ ধুনীয়া আছে। ছিলে বেগ বেগ আনিছে। তাৰপিছতে চে তাই পামচু এযোৰ আনিছে। পামচুজোৰ মানে হাতই নিজে যে চিলাই দিয়ে যে।
হয়, হয়, গম পাইছো।
চুকাৰ চুকোৱাক চিলাই দিয়ে। আজিজুল কবোত নিয়া কি জানানে লেডাৰ হয়। চামৰা হয় তাৰপিছত হেৰি তুমি পামচুযোৰ বোলে এই মোৰ দেৰি হৈছে আকৌ পামচু জোৰ চিধা কৰি কৰি পিন্ধি থাকিম সেইটো নহয়। তুমি মানে ভৰিখন সোমোৱালেই হ'ল দুইফালে মানে খাই যাব। উল্টা হৈছে, চিধা হৈছে বুলি নহয়।
হয়।
বৰ ধুনীয়া লাগে, আমালৈ বস্তু কেইটামান আনিছিলে ভাল লাগে।
হয়, এতিয়া মানে কি হৈছে, হয়, আমি যাম এতিয়া আ আমি অহা মাহৰ দছ তাৰিখ মানে যাম আমি। অ', তোমাৰ বা যে গৈছিলে তোমাৰ বা যে গৈছিলে উৰাজাহাটত গৈছ নে ৰেলত গৈছিলে?
ন' হ' হেৰি যাওঁতে উৰা দুই আহোতে যাওঁতে উৰাজাহাজতে গৈছে নেকি। উৰাজাহাজতে গৈছে উৰাজাহাজতে, আহোঁতে হেৰি আহোঁতে, আহোঁতে ট্ৰেইন এইয়া ট্ৰেইনত আহিছে।
হয় ৰেলৱে ৰেলত আহিছে, হয়, হয়, আমাৰ কি হৈছে এতিয়া বৰ্তমান এ তোমাৰ যোৱাটো হ'ব, তোমাৰ ৰেলতে যোৱা হ'ব। আ অহা টিকেট টো তোমাৰ অহা অ' উৰাজাহাজত কৰিছে হয় হে আমাৰ মানে জোনবোৰ আমাৰ অ' কলেজৰ অধ্যাপক-অধ্যাপিকা আছে তেওঁলোকে আমাৰ মানে খৰচাটো কি কৰিছে অহা যোৱা খৰচাটোহে আমাক মানে বহন ক কৰিছে, বাকি তাত আ থকাটো অ' থকাটো তাতো আমাৰ ৰুমত থাকিম ন তাত তোমাৰ এই হে ত' তোমাৰ খৰ খৰচাতো তোমাৰ চাৰহঁতে বহন কৰিছ নাই চাৰহঁতে বহন কৰিছে, কিন্তু তোমাৰ যদি আহ খোৱা-বোৱাটো হয় ন'
অ'
খোৱা-বোৱাতো কিন্তু নিজৰ, তুমি এসপ্তাহ থাকিবা তুমি এসপ্তাহ তুমি কি খোৱা, তুমি ৰাতি কি খোৱা, দিনত কি খোৱা, সন্ধিয়া কি খোৱা এইটো তুমি নিজে কিনি খাব লাগিব
অ' হে হেটো ভালে কৰিছে বাৰু
অহা-যোৱা খৰচা আৰু তোমাৰ আ কোঠালিৰ খৰচাটো দিছে
উম' মানে অহা-যোৱা আৰু থকা থকা থকাত টো নিজৰহে মান মানে ছয়
উম, হয় হয় হয়, হয় হয় অধ্যাপিকাহতে বহন কৰিছে বাকী তাততো ইমান গৰম হয়
কিমান মান মানুহ যাবা
আমি ইয়াৰ পৰা আমি যাম তোমাৰ আহ বাৰজন মান ছাত্ৰ ছাত্ৰী যাম আৰু বেছি নাই বেছি নাই আমাৰ বেছি আছে বহুত বেছিয়ে আছিলে কিন্তু তেওঁলোকক কে আম আমাৰ মানে তাৰ মাজত পৰা আমাৰ চল্লিশ জন ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা বাৰ জন মানে তাত চাৰ আৰু অধ্যাপক অধ্যাপিকাহতে হেৰি কৰিছে বাছনি কৰিছে তেওঁলোকৰ পথাৰ দিছে ফিলটো চাই পেলাই আৰু তেওঁলোকৰ কামৰ মানে হেৰি চাই পেললে তেনেকুৱা তোমাৰ হেৰিকাই কৰিছে আৰু বাছনি কৰিছে
অ ঠিকে আছে ঘুৰিবও লাগে দিয়াচোন। কিন্তু বেছি বেছি ল'ৰা ছোৱালী হলেও বেছি ভাল নালাগে দেই।
হয় হয় কিন কিছুমান আছে নহয় কি কিছুমান ল'ৰা ছোৱালী আছে ইয়াত তোমাৰ মানে অকমান ভিতৰুৱা চাইডে ঘৰ তেওঁলোকক মানে অলপ তেওঁলোকক বা বাছনি কৰা নাই মানে অধ্যয়াপক অধ্যয়াপিকাতে মানে যাতে কথা ক'ব পাৰে ল'ৰা ছোৱালী বিলাকে তেনেকুৱা ল'ৰা ছোৱালী লৈছে কিছুমান ভিতৰৰ চাইদৰ ল'ৰা তোমাৰ আছে মানে কথা নুফুটে যে তেওঁলোকক লোৱা নাই
তেওঁলোকে বুজি নাপায় এনেকুৱা মানে কথা কবলৈ দিগদাৰ হয় নিজৰ ভাষাতে জানে মানে বাকী খিনি ভাষা অলপ মুখত মানে আহে সিহটো জানে বুজি পায় কিন্তু বুজিও পাব তোমাৰ মানে হেৰি কৰিব কব নোৱাৰে
হয় হয় আৰু এগে আ আৰু এগৰাকী আছে আপোনাৰ আহ ভিতৰতে ঘৰ আহ মা গাঁওতে অকলে থাকে।
হম
মাক আৰু তেওঁ অকলে থাকে বাৰু ঘৰত।
অ অ ভিতৰত ন ভিত
অ অ অ ভিত ভিতৰৰ ফালে গাঁৱৰ ভিতৰ ফালে অকমান মানে অকমান মানে তোমাৰ জানাই ন অসমত তোমাৰ চবৰীয়া থাকে অলপ গয়া মানুহ থাকে গয়া মানুহ থাকে যে তেনেকুৱা মানে অলপ ভিতৰুৱাত তেখেতে মানে একো বুজি প বুজি নাপায়। তেওঁ যিহেতু এজনী ছাত্ৰী হয় কিন্তু তেওঁ মানে কথা বতৰা স্কিলটো অকমান মানে প্ৰব্লেম হয়। গতিকে তেওঁকো মানে তেওঁ ৰিকুৱেষ্ট কৈছিলে যাম যাম বুলি। বহুত ছাহঁতক কৈছিলে অনুভৱ কৰিছিলে কিন্তু ছাওঁতে তেখেতক তেওঁ ন ললে তেওঁকো কেনচেল কৰা তেওঁকো তোমাৰ মানে হেৰি পৰা কৰি দিলে হয়।
সেইটো ভালেই কৈছে বাৰু কিন্তু মানে চুবৰে যাব মন থাকে কিন্তু বেছি হলেও ভাল নালাগে দিয়াচোন
তে হ'লে ভাল নালাগে সেয়াই কাৰ কথা কোনে শুনিব হয় হেল্ল'